হেল্ল' হেল্ল'।
হেল্ল'। শুনিছা?
হেল্ল' অ শুনিছো কোৱা।
কি কৰিছা?
মই এনেই আছো, তুমি?
অ এই দাদাই মাংস অকণ আনিছে তাকে বনাবলে লৈছো।
অঁ কি মাংস?
মানে খাচী মাংস।
উম। কেনেকে বনাইছা কোৱাচোন মোক ৰেচিপিটোকে কোৱা?
তোমাৰ এতিয়া প্ৰথম বা প্ৰথম বাৰু প্ৰথম আলু পিয়াজ কাটিব লৈছোঁ
অ।
এতিয়া আলু কাটি আছো।
অঁ।
আছে
তাৰপিছত?
তাকে তোমাৰ আহ মাংসখিনি ধুই লম এবাৰ কেয়া কেৰাহী খন গেছত উঠাই।
অ।
পিঁয়াজখিনি দি
অ।
এৰি দিব লাগিব তেল কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিব লাগিব।
অ তাৰ পিছত?
তোমাৰ তেলটো ভালকে গৰম হ'ব লাগিব, এই কেঁচা হৈ থাকিলে নহয়। তাৰপা তোমাৰ গৰম যেতিয়া হৈ যাব, গম পোৱা যায় ন।
অ।
যেতিয়া তোমাৰ তোমাৰ পিয়াজ খিনি দি ভালকে অলপ ভাজি ল'ব লাগিব তোমাৰ ৰঙচুৱা হ লে সোণালী ৰং উম উম
তাৰপিছত
এতিয়া তোমাৰ ৰঙচুৱা হোৱাৰ পিছত তাত হালধি দিবা।
উম।
হালধি দিয়াৰ পিছত তোমাৰ অকন লৰাই পেলাই ভাজি দিবা
অ।
ত হালিটো মি উ
তুমি তাত হালধি খন ভাজ খাই যোৱাৰ পিছত
অ।
তোমাৰ হেৰি দিবা
কি দিম?
মচলা মছলা জিৰা মছলা।
তেওঁলোকে মচলাটো যে তাৰমানে গোট গুটা জিৰা চিৰা চব আনি মেলি নিজেই ঘৰতে বনাই লোৱা নে, নে ডাইৰেক্ট কিনা মছলা ইউজ কৰা? তেনেকে বনাই লোৱা ন।
অ আনি পেলাই বনাই লওঁ গোটাটো
তেনেকেই ব্যৱহাৰ কৰিব লাগে জানা শুকান জলকীয়াও আনি মেলি। অলপ যে অ হয় অকমান ভাজি মেলি। অকমান যে এনে কেৰাহিত যে লগাই মেলি যে দিয়ে তাৰপিছত তুমি মিক্সিত পিচি থব লাগে এ অ মিক্সড পেচি থবলৈকে সেয়াই ভাল হৈ যায় আকৌ ধুনীয়া তেনেকে ধুনীয়াাৰ গুটিটো আনি মেলি মিক্সিত পিচি থলে সেইটো ধুনীয়া হেৰি হৈ যায়। আকৌ ডালচেনি এইটো ইলাইচি সেইবিলাক আনিও ছেকি তেনেকে পিচি থ'লে সেয়াও গৰম মছলা হৈ যায় সেয়া খোৱাদ যে বেছি ধুনীয়া যে না তেওঁলোকে কৰা নাই সেইটো কাম অ আমাৰো কৰে মায়ে কৰে
খালি যেনিবা মাংস মছলা যোনটো হৈ থ
অ মিট মচলাটো
উম সেইটো নাজানো যে কেনেকে কি কৰে।
সেইটো কিবা কিবা মছলা মিক্স কৰে একেলগেই।
উম মিহলি কৰি পেলায় বনাই।
অ হব কিন্তু ঘৰত যোনটো বনোৱা মচলা থাকে ন তেনেকে কৰি সেইটো মছলা আকৌ মানুহে একো অপকাৰ নকৰে জানা বেছি খালেও।
এইটো ইটো মছলাত তোমাৰ ঔষধ যি হ'লেও মিলাই থোৱা থাকে।
সেইটোৱে কাৰণ বেয়া নহ'বৰ কাৰণে।
উম। সেইকাৰণে মানে সেইটো বেছি খালে পেটৰ পেট বেয়া হয়।
অ সেইটোৱে। আৰু বাকী মাংসৰ লগত আমি মাছেৰে খালোঁ।
কি মাছ।
আমাৰ চন্দা মাছ দিয়ে চাগে দেই।
অ তুমি মানে খোৱাহে গম নোপোৱা।
চন্দাই হয় কাৰণ সেইটো কষ্ট হয় নহ আৰু চালানী মাছ দিয়ে।
অ।
তোমালোকে এতিয়া কি বনাইছা মাংসৰ লগত? ভাত নে ৰুটি নে পোলাও নে?
না, না ভাত, ভাত। অ গৰমখনত মই ইমান হেৰি কৰি থাকিব
জীৰা ৰাইচ নে ডাইৰেক্ট নৰ্মেল।
নহয় ঘৰৰ চাউল
অ। মই গ'লে উলাবা ফুৰিব যাম হা।
উম হুম।
আমি তাত এ আমি এপাৰ্টমেণ্ট এটা লব পাৰোঁ।
অ।
তাত গৈ মানে আমি এটা মানে হেৰি কৰিম হা অৰুণাচলৰ। অৰুণাচলতে আছে না।
উম।
কৈ আছে ত'ললৈ গ'লে বোলে । তাৰ মানে এনেকুৱা জলপ্ৰপাত পায়।
অ পায়।
আমি তল ফালে গৈ পোৱা নাই নহ।
এইবাৰ তলফালে যাবা নেকি?
পাৰি।
এনে যোৱা কিয় নহয়?
যোৱা মানে পানী আৰু শিলগুটি বহুত তোমাৰ যাবলে বহুত পিছল।
তুমি গৈ পাইছা নে নাই?
পাইছো বেছি অ তালৈকে গৈ পোৱা নাই মই।
কলৈকে গৈ পাইছা?
তোমাৰ তললৈ নামি পেলাই এনে নদীত নামিছো আৰু তাৰ বাদে বেলেগলৈ যোৱা নাই।
অ, অ। সেইফালে গ'লে ধুনীয়া জলপ্ৰপাত এটা আছে বুলি শুনিছোঁ।
মই গৈ পোৱা নাই বাৰু।
এইবাৰ উলিয়াই চাম ওলাবাচোন।
উম যাব লাগিব চাবগৈ লাগিব।
উম ক'ত জলপ্ৰপাত আছে।
কিন্তু এটা চিনি পোৱা মানুহ হোৱাহেঁতেন ভাল আছিলে। কি আছে গম পোৱা হেঁতেন আমি বোলে গৈছোঁ উল্টা ফালে বিচাৰি ফুৰিছোঁ।
অ সেইটো হয় বাৰু।
কোন কোন যাম সুধিবা আমি সৰহকে গ'লে ভালো লাগে।
উম।
ভণ্টিও কৈ আছে আৰু ভন্টিৰ লগত এই যে নৱদ্বীপহঁত যে, হেতী বোলে কৈ আছে সেইদিনাখন তোমালোক ফুৰিব যাওঁতেও লগ নধৰিলা।
মই কৈছো আমি গলে বোলো ধৰিবা সৰহকে গলে মানুহ ভালো লাগে।
উম।
কোন কোন যায় ন?
হয়নে নাই?
হয়।
উ আৰু ভন্টিয়ে কবা হেৰি ত কিছিলে। গহপুৰৰ ফালে যোৱতো কি বুলি কয়? কি আছিলে একন। গহপুৰৰ আগত কি বুলি কয় হা?
গহপুৰৰ মানে কোন ফালে অৰুণাচল ফালে যোৱা ৰাস্তাত নে নে লখিমপুৰ যোৱা ৰাস্তাত।
মুঠতে গহপুৰ পিছত কি পায় সেইটো কোৱা?
অহপোৰ পিছত কেইবাটাও উপায় এইফালে হ'ল। অ হয়তিকে অৰুণাচল ফালে নে লখিমপুৰ ফালে সুধিছো তুমি এককৌ নোপোৱা।
নাজানো মই নম আপোন ফালে পায়।
ন মই তুমি সেইটো ক'লোহেতেন মই।
কি?
তুমি সোধাতে মই কৈ দিওঁ।
এই ৰাজগড়ত বোলে অ হেৰি এটা আছে চুইমি চুইমিং পুল এটা।
অঁ, আছে আছে।
ভণ্টি বোলে তালে যাই লৈ যাব লাগে বোলে তাইক।
অ। খালি মানুহ এনেকুৱা দিনত বৰ ভিৰ হৈ থাকিব নহয় তাত।
হয় নেকি?
উম চব মানুহে গা ধুবলৈ মেলিব জানো।
উম, ভণ্টি বোলে মেইনকে সাঁতুৰিব মন গৈ আছে।
অ।
সেইকাৰণে বোলে।
তেতিয়া মই কৈছো তাতকে ল পাৰবলৈ যেনেৈকে ওলাবা আৰুি অলপপাত দি বিচাৰি সেইয়াতটো ডাঙৰ হ'ব
তাত সাঁতুৰিব পৰা নাথাকিব। তাত শিলগুটি চিলগুটি থাকে যে,
অঁ।
তোই হ'ব তাত এনেই তুমি গা চা ধুলৈ ধুব পাৰিবা চাগে আৰু।
উম।
সাঁতুৰিবগে নোৱাৰিবা। ক'লে?
কি ৰাইজ সকলে?
তাত ৰাইজৰ পুখুৰী নহয়, মানুহে দেখিলে সেইটোকে হেৰি কৰিব',
কি কৰিব?
ৰাজহু - ৰাজহুৱা পুখুৰী ন', তাত, তেনেকে নামিবলৈ নিদিব মাইকী মানুহ',
অ', ছোৱালী মানুহ নিদিয়ে?
নিদিয়েটো',
তেওঁলোকৰ মানে ৰাজহুৱা পুখুৰীৰ কাৰণে অকল মানে মতা মানুহকহে দিয়া?
অ', - ', ত গাঁৱৰ মানুহে দেখিব ন',
হা',
কথাটো বেয়া হৈ যাব ন, গাঁৱৰ মানুহে দেখিব আহি পেলাই ইয়াত শুই আছে কিবা আছে', কথা শুনাব পাৰে, শুনাই দিব',
এনেও আজিলৈকে, যিমান উউউ', তাৰমানে উন্নত হ'লেও', অসমখন, এতিয়া অসমৰ মানুহখিনিৰ মন বিলাক খিনি হোৱাই নাই',
আধুনিক হোৱা নাই, এইটোৱে',
অ', ঠিক, আধুনিক হোৱাই নাই, তেওঁলোকে এতিয়াও এই আগৰ দিনৰ', তাৰমানে বাকী বিলাকৰ হৈছে', কিন্তু যিবিলাক ধাৰণা সেইবিলাকত হোৱাই নাই আধুনিক', সেইবিলাকতো আধুনিকতা আনিব লাগে',
সেইটো নোৱাৰে', এতিয়া তুমিয়ে মই কৈ থাকিলে নহ'ব, বুজাব লাগিব, অহ',
উম', সেইটো হয় বাৰু উম', -উম',
তুমিয়ে মইতো বহুত কথা - বহুত কথা ক'ব পাৰিম',
অহ',
উম', সন্নি হোৱাটোই সিহঁতৰ ওপৰত দায়িত্বৰ',
সেইটোৱে', মই তোমালৈ ইমান দেৰি পৰা ফোন মাৰি আছোঁ',
উম',
পুৰা শুইৱে আছিলা চাগে',
কোনে ক'লে মা তোক',
হা',
মই মাংস বনাবলৈ এইবিলাক, তাৰমানে যা-যোগাৰ কৰি আছোঁ যে',
অহ', - অ',
সেইকাৰণে উঠোৱা নাছিলোঁ', এতিয়া, তুমি দেৰিলৈকে পঢ়িবা নেকি আজি?
কি লাগে?
দেৰিলৈকে পঢ়িবা নে কি বোলোঁ?
নাই - নাই, মই দেৰিলৈকে নপঢ়োঁ, সেই তাৰমানে আমাৰ এঘাৰটা', এঘাৰটা লৈকে, সেই লাইট জ্বলাব পাৰি',
অ',
অ', মানে মাজো মে'মে' মেচেজ দি থৈছে যে',
উম',
আকৌ যদি তাৰপিছত লাইট জ্বলোৱা হয়',
অ'
মানে আকৌ কিছু মানে কমপ্লেইন কৰি দিব বুলি আকৌ হেই লাগে নহয়।
উম উম, এইটো মানে কিহৰ কাৰণে মানে দিছে?